আহ কি কৰি আছে?
এ ঘৰতে আছো তই?
মই ঘৰতে আছো এই মিস্ত্ৰী লাগিছে তাকে চাহ তাহ একাপ বোলো দি লওঁ।
অ' কোৱা মিস্ত্ৰী
এ ওচৰৰে দেউৰী লৰা এপ হেৰি কিবা পানী টেংকি বনা পানী টেংকি উঠাব কাৰণে মানে সেই খুটা মাৰিছে।
অ' অ' মানুহটো ঘৰতে আছে আজি।
ঘৰতে আছে ঘৰতে আছে এ ন নাথাকিলে অসুবিধা হব নহয় নোৱাৰো মই অকলে
অ' নহয় মই ফোন টো মাৰিছিলি যে তেতিয়া আকৌ মই বোলো কি হ'ল এজনী নাথাই কেঠাই আছে পৰিলে নে কি বোলো
মই ফোন টো লগালো লগাই পেলাই পাহৰি থাকিলো ফোন লগাইছিলো বুলি
অ মই সেইকাৰণেহে হেৰি আকৌ ফোনটো মাৰিছো কাটি লৈ পেলাই
মাৰিলো মায়ে পাহৰি থাকিলো নহয়
হয়ত ভয় লাগিছে মানে পৰিলি বুলি
অ তৰা ভাত আহ লৰা কে বাছে হেৰি মিস্ত্ৰী লাগি আছে নহয় এইবোৰ চাই আছে বিচনাত পৰি পেলাই খিৰিকিযে দি ফেন লগাই
অ
হেৰি কৰিলে এইটো কি ভাত পানী খালে
ভাত পানী খালো কাপোৰ কেইটামান আছিলে কাপোৰ কেইটা ধুলো তাৰ পাছতে খৰিজাকন বনাইছিলো সেইখন এনেকে চেপ পেলাই অকণমান বোলো বতাহত ফফৰীয়া হওক বুলি দিছোঁ আচা
অ ৰ'দটো নাই বিজলকীয়া দি দিব
বিজ জলকীয়া আৰু আনি থছো সেই কাটি কাটি গৰম পানীত দি কাটি পেলাই আকৌ খৰিচা লগত দি
মই সদাই বিন্দুহঁতৰ পিয়ালিতো জলকীয়া পকি থকা দেখিছো
অ মোক সেইদিনা আনিলে পঞ্চাশ টকা এটা হেৰি পৰা এই শুভেন্দ্ৰ ঘৰ পৰা
অঁ অঁ মই মানে ছোৱালী আহিব মই যাম কাইলে
অ' অঁ লগতহে আহিব এটা বহি দিছে নে কি
বহি আচামিজৰ দিলে আছামিজত একচল্লিশ নে বিয়াল্লিশ কিবা এটা পালে
অ পঞ্চাশ নম্বৰ হে আমাৰো সিহতক পঞ্চাশ নম্বৰীয়া বহী দিয়াই নাই
পাইছে তিৰাল্লিশ
অ
পঞ্চল্লিছ ত তিয়াল্লিশ চন
আমাৰ বহি দিয়াই না
অ অকল আছামিজৰহে দিছে ইংলিছে বোৰ গম পাবয়ে দিলো নিদিলো হেৰি ওচৰৰ চাৰহে চাইচে আছামিজ অ ইংলিছৰ দিলেও গম পাবই
অ
উ তাৰাপা
আজি দি কমপ্লিট কৰিব চাগে কালৈৰ পৰা আকৌ স্কুল বন্ধ দিব নহয়
অ অ আজি পেপাৰ নিদিয়ে
পেপাৰ নিদিয়ে হেৰি কি বুলি কয় গমৰ বন্ধ এই আজিৰ ভিতৰতনো ক'ত পেপাৰাব দিব নেচাই নহয়
অ অ কোনবা আলহী আহিছে নেকি
এ আলহী আহিছিলে মই সেই ভিতৰলে আহিছো আলহী বহিবলৈ দিব এজন আছে
অঁ অঁ
মই বা আকৌ কম মই ফোন কৰি থকা দেখি ভিতৰলে গুচি আহিলো
ভাত ভাত কিহেৰে বনালি
ভাত ৰাতিপুৱা দালি বনালো আৰু এনে হেৰিকে খালো এতিয়া কিবা উম আলহীয়ে মিস্ত্ৰী আছে নহয় জানো কি বনাওচোও
এই মিস্ত্ৰী বৰ ভালকে নোখোৱাবি দেই লতা লাগিব।
মিস্ত্ৰী লতা নালাগে মিস্ত্ৰীৰ ওচৰত নাইয়ে।
অ', নহয় বাৰু ভালকে খোৱা বোৱা কৰিলে লতা লাগিব আকৌ।
কে নোখুৱাউ এ ভালকে খোৱালে দিগদাৰ হয় মিস্তিৰক। পইচাটোতো হাজিৰাটোতো ঠিকমতে লৈয়ে হয় নহয়।
অ' অকল হেৰি অ' এই কালি ভাত আছিলে যদি পানী ধালি দিয় পইতা ভাত তাৰ পিছতে আকৌ সৌ আছে যদি বিজ জলকীয়া এটা পিয়াজ এফালে দি দিবি হৈ যাব বুলি। কঠাল গুতি এটা পুৰি দিবি।
তিয়া তেনেকে দিয়াই ভাল।
তাকেহে,
উম, এইবোৰ মানুহক ইমান একেবাৰে জুতি পুটিকে খুৱাই ভাল লাভ নাই নহয়।
উম-উম-উম, নহয়-নহয় মানে সি-সি এ এতিয়া বেছিকে সি কেঁকোৱা খোলাটো খায়।
অ' হয় নেকি?
অহ,
আকৌ ইমান বিশেষ নাজানো বাৰু দেই একদিন মই মানে এইবাৰ প্ৰথম লগাইছো হে।
অ' নহয় কেঁকুৰা খোলাটো খাই বেছি ভাল পায় শিলগুটিত পিচি দিব লাগে।
অহ,
পিচি দিলে তেতিয়া গম পাই যাব ন।
অহ, তাৰপৰা হেৰি নহয় কঠীয়া-চঠিয়া তুলা কি কৰিলে?
কঠীয়া তুলিবলৈ নাই হোৱা এই এসপ্তাহত নোৰোৱে। হেৰি হ'ব এইটো কি এ ৰুম ৰুম আৰু সাত আঠাইশ তাৰিখ মানৰ পৰা ৰুম আৰু।
অ',
হে আকৌ কঠিয়াতটো চাপৰ হৈ আছে। আহাৰ আৰু আঠাইশ তাৰিখ মানৰ পৰা ৰুম আৰু শাওনৰ।
অ' আমাৰো বৰ বিশেষ ওখ হোৱা নাই সেইকাৰণে আমাৰও দেৰিকে ৰুম।
অ' নহয় মানে কঠিয়াতটো চাপ পৰ হৈ থাকিলে পানী আহিলে পতককে ডুবি যাব আকৌ কোমল কঠীয়া। আৰু বেলি আৰু বেলি পোকে খাইছিলে।
অ-অ এই কুমলীয়া কথাাতটো বেছি সোনকালে পোকে খায় নেকি?
অ' সেইকাৰণে অকমান কঠিয়াল টান হব লাগে যোৱাবাৰ ইমান পটককে পোকে খাই দিলে।
উ
আগদিনাখন ৰুইছো পিছদিনাখন পুকে। খাই আদাই।
সেয়াহে আমাৰো কঠীয়া সৰু হৈ আছে সেইকাৰণে এতিয়া নোৰো মই কাইলৈ বেলেগ এটা চাইদলৈ হে যাম হে আমাৰ মাহঁত তালে। বোকা দিব বোলে তই ভাতকেইটাকে বনাই দিবলৈ আহিব। ভাবিচোন তাকে ল'ৰাটোৰ গাটোও ইমান বৰ ভাল দেখি থকা নাই তথাপিতো চাওঁচোন কি কৰিব পাৰোঁ।
উম, মই এতিয়া ল হেৰি এই ওচৰজনীয়ে কৈছিলি কাইলৈ পৰা মাতিবলৈ যাও বল, মই বোলো নাযাও গামোচা তাত যদি লগাই লো যদি মই মাটতি ৰুবলৈ গুচি যাওঁ মোৰ পিছত সেই মাটি ৰোৱা ধান ধাণ্ডাটোহে আহিব তাঁতত বহিবলৈ মন নাযাব।
আমাৰ এজনী সেই এতিয়া এইফাল আমাৰ ঘৰ কাষৰ ঘৰ পৰা চাৰ্ট নিছেহি। সেইজনী কাইলে যাব হেনো সেইজনী তাত যে লগাই যে।
গম পাইছোঁ অ' উম,
উম,
নহয় যিমান যি হলে এতিয়া ধচোন পইচাটো পইচাই বাৰু। পইচা কাকনো নালাগে হয় নহয়, হ'লেও তাত যদি লগাই লৈছোঁ যদি বাৰিষা শয় চয় পৰি যায় আকৌ চিজনটো হ'ল বুলিয়ে যে ব লাগিব সেইটো কথা নাই।
অ সেইটোৱে তাঁত খনৰ আকৌ গুটিটো লাগ
এ নহয় ছা মানুহবিলাকৰ এনেকুৱা কথা নিজৰ ঘৰৰ মানুহজনী সুখত থাকক লোককেইজনী কষ্ট দিও আৰু সেইমতে পইচাটোও নিদিয়ে। মই সেই কথাটো কাৰণে বেয়া পাও কিছুমানে গুৰুত্ব নিদিয়ে মে সিহঁতি ৰুৱত নী বুলি ব্যৱহাৰ কৰে মানে যে আমিয়ে সহায় পাইছো সেই কথাটো ভাবি নলয় মানে।
ৰোৱনী মানে কি এতিয়া যে মানুহে যে ৰুবও ৰোৱনি নাপায় সেইটো বুজি নাপায়।
অ বুজি নাপায়, যে সেই মানুহ কেইজনীওতো নৰুলে হয়।
অ তাৰমানে এনেকে ভাবে পইচা অ এনেকে ভাবে পইচা দিছো ৰু।
অ ৰু অ সেইটো বুলি ভাবে। তহঁতৰ বিলাকৰ দেহা সুখ লৈ ঘৰত থাকিব আমিবিলাকে আকৌ এ মই আজিকালি কিছুমান মানুহ এখন সঁচাকে এনেই থাকিলেও ৰুবলৈ নাযাও মানে কেলে নাযাওঁ ধনটো য়ে হেৰি নহয় নহয় মানুহৰ ব্যয়ৱহাৰো কথা
সেইটোৱে চব ক্ষেত্ৰত উম চব ক্ষেত্ৰত পইচাই নহয়। এতিয়া আমাৰ মাহঁতৰ মাৰ কথাছো মায়ে এতিয়া ৰিটায়াৰ হলকে কিমান পইচা পায়? মায়ে যিমান ৰোৱনী লগালো লগৰ ৰুয়েগে।
অ সেইটোৱে গৃহস্থনীজনী মানে ৰু নৰু। লগতে যদি লাগি বাগি থাকে এগোচা বেছিকে দিবলৈ এনেও মানুহৰ মন যাব।
আমাৰ মা ৰুবই আমাৰ মায়ে পথাৰতে থাকে।
উম এতিয়া কালি পৰখীয়া নন চপ কঠিয়াই তুলি আছে।
অ তুলি আছে মানুহ কি পইচা নাই বোলে পইচা কেইটাকে দি দিওঁ।
উম মই কিছুমান কথা কাৰণে মানুহ বিলাক ম ঘৰত ৰুবলৈ আজিকালি নোযোৱা হ'লো মোৰ আৰু দুখীয়া মোৰ নাই হয়। কিন্তু হ'লেও মই নহো এ আজি অঁতৰ দিনতচোন এতিয়া দেখোন এই চম আমি এ মাহতটোহে লোকৰ ঘৰত কৰিবলৈ পাম যেনিবা এই ছমাহ সাত মাহ আঠ মাহ দেখোন মতা টোৱে কৰি খুৱাই আছে।
হোৱে অ'।
নিজৰ দেহাটো বজাই ৰাখিহে এতিয়া আৰু এই ভেকচিন টো লোৱাৰ পৰা ধৰি লৈ ত নিজৰ দেহাই থঠেউ নাইকিয়া হ'ল আৰু বেলেগৰ পথাৰ ৰুবলৈ গলে নিজৰ দ গামো পৰি যাবগৈ।
তে কৰোণাৰ ভেকচিন যে মানুহবোৰ দুৰ্বল
উম নহয় নিজৰ তেতিয়া মাটিকন ৰুবলে তোৰ কঠিয়াও তুলিব লাগিব মাটিও ৰুব লাগিব যদি লোক মাটি ৰুই ৰুই অৱস হৈ থাকো ত পিছত নিজৰ অকণ কি হ'বগৈ। সেই গতিকে মোক পইচাই নালাগে বোলো মই নাযাওঁ কেইবঘৰও আহিছে আৰু খবৰ।
নিজৰ অকণ ফাৰ্ষ্ট ৰুই মেলি আগ ধৰিহে পঠত বোলে দেহাই টানিলে লোকখন অকমান
অ'।
তো কৰাই ভাল হয় তোৰ।
গতিকে তাৰ সেই উম মই ৰুবলৈ নাযাওঁ।
উম, ময়ো নাযাওঁ দে।
নহয় যিমান কষ্ট হ'লেও নিজকন কৰিবই লাগিব।
উম নিজৰখনলে যাম নিজৰখনত ৰুম গেলেই নুৰুম। কঠিয়া নিজে তুলিম মাতি নিজে
সেইয়টো নিজৰ কণৰ অকমান কেতিয়া আকৌ লোকবলাক ইমান কষ্ট কৰি পইচা কেইটা সৰু কথা মই পাওঁ।
আগ ধৰি ৰ'দে বৰষুণে লোকৰ ভাগতদি ৰুই নিজৰলে মানে বেমাৰত পৰিলেগে মানে সিমান
কিমান অসুবিধা হব দেহাটো বচাই ৰাখি পেলাই কাম কৰিব লাগিব।
সেইটোয়ে উম'।
মই বহুত মই এনেই ভয় নকওঁ লোক ৰুবলৈও ভয় নকো বা হেৰি কৰিবলৈও ভয় নকওঁ কওঁ কিন্তু এতিয়া আজিকালি বয়স হৈ আহিছে। আৰু মানুহৰ বেমাৰ হ'ল মাত্ৰ কি বেমাৰ ওলাই পাতাই নাইকিয়া।
সেইটোকে মই কম বুলি ভাবিছিলো আগৰ ধৰ আজিপা আপোনাৰ চাৰি বছৰ আগৰ দেহাটোৱে এইটো এতিয়া দেহাটে
অ', অ', আগৰ মই সচাকে কম পো উঠালে গ'লে ঠাণ্ডা বত পৰিলে মই ঘৰলৈ আহিবলৈ মন নকৰো মানুহতো আহো বুলি ক'লেও মোৰ মানে খংহে উঠা আহে হেই আকৌ ঠাণ্ডা পৰিছো আজি দিনটো কষ্ট কৰো আৰু কালিলৈ লাগিলে আৰাম
আৰাম কৰিম সেইটো।
পোৱণি পথাৰ আকৌ দছবাৰ গৈ অহা-যোৱা কৰি থকাতকে, একেদিনাই শেষ থৈ আহক বুলিয়েই ভাবো।
সেইটোয়ে। আপোনালোকৰ সেই দোৱণি পথাৰখনলৈ যাবলৈ মন যায় কিন্তু হেই বৰ বেছি দুৱণি, মোৰ ল'ৰাটোৰ কাৰণে বৰ
উম, এতিয়া এবাৰ কৈ আছে কেইজনী মানে বলা পাও কৈছে। হেই মই তোকেই ৰুই দিম, আমাকো ৰুই দিবিনে না বুলি কৈছা যেনিবা।
অ', অ'।
কিন্তু নহয়? বেয়া পাও কেলে, ইমান দুৰণনি টোপোলা পুলা লৈ মানুহবিলাকক কিবা এটা খোৱাবলে নাপ
নিজে, আপুনি নিজে একো নোখোৱাকেও পাৰ হৈ আহিব পাৰি। মই নিজে, মই নিজে ৰুলেগে মানে খাই নথাক কো। কিন্ত লোক
অ', সেইটোৱেই। লোকৰ মানুহ গ'লে নোৱাৰি নহয়, মই সেইটো কাৰণে বেয়া পাওঁ মানে। এতিয়া কিছুমানে ভাব তাই দেখন আমাৰ বিলাকক ৰুই দিয়া নাই আমিও ৰুই দিলোহেতেন। মোৰ ক সেইটোৱে মানে এ মই চাহ একাপ খোৱাব, কিন্তু হ'লেও দিনটোৱে ধৰচোন এঘাৰটা-বাৰটা বজালৈকে বাও এই মানুহক নোখোৱাকে, কিবা এটা নোখোৱাকে
নোৱাৰি নোৱাৰি নহয়। আৰু নিজে নাখাই থাকিলেও লোকৰ মানুহৰ লগলে কি খোৱাওঁ
লাগে, অ'। মইতোন পথাৰত নামিলে তামোল এখনো নাখাও। মোৰ খাবলৈ মন নাযায় মানে, ৰুই আছো, ৰুই থাকো আৰু।
ময়ো নেখাও। মই উম, মই গ'লে মানে পথাৰত আৰু চাহ-তাহ নিয়াও মোৰ খেলেই নাই ৰবকে। অকমানো বহু দেৰিলেকে ৰুই নাথাকো কিন্তু চাহ-তাহৰ কথাটো ইমান হেৰি কৰি নাথাকো। উম, আকৌ চাহ অকণ নিজেহে বনাই নিবহি লাগিব। নি জেই বনাইনি আকৌ সেইকণ টাইম হেৰিয়ে হৈ থাকে সেকাৰণে
উম।
ভাত বনালে নে? পাছবেলালে? নাই বনোৱা?
নাই বনোৱা, নাই বনোৱা। মই এ হেই গৰুকেইটা আছে আগফালে পথাৰত, গৰুকেইটা লাৰাবলৈ আহিছো।
অ', অ', ঠিক আছে তেতিয়া। মই হেৰি ভাত বনাওগে, মিস্ত্ৰী আছে যে।
অ', অ', অ'। উম।